হেল্ল', আহ কি কৰি
এয়া পথাৰত চাহ দিবলৈ আহিছো।
অ, অ, সেয়াচোন গৈছে, তোৰ তাত কিবা হৈ আছে চাগে নে
তাকেহে কি হৈছে মই নিজে ধৰিব পৰা নাই, গৈছে নহয় আহিছে নহয় মোলৈ এতিয়া।
অ', উম চাব লাগিব ৰ'।
উম, ক'ত ঘৰত নে?
উম, ঘৰতে, ভাত-পানী খালি নে?
ভাত খালো আইয়ো, এনেকুৱা ৰ'দ ইমান দূৰ আহিব লাগে ঘৰৰ পৰা একদম পুৰা তলত। কথা হলে।
অ, নিজৰ নেকি? অ, অ, কেতিয়াবা ৰুইছো?
ৰোৱা নাই, চাহ দিবলৈহে আহিছো মই, হাল বাইছে।
অ, অ', হাল বাই আছে।
হাল বাই আছ, অ।
কাইলৈ মানে দিব চাগে।
জানো কেতিয়া দিয়ে, মই মানুহ-চানুহ চিনি পোৱা নাই নহয়, চাই-চাই আহি আছো কত আ পথাৰ কি বুজিছো নাই ৰ' মানস সুধি-সুধি আহিছো পথাৰলৈ, তাৰপা আহি পিনে বহি আ চ সেই গৈ আছে, মাৰি আছে
উম, উম।
ম হেৰি, মা নাই মাহঁত উ বেলেগত মাটি লৈ আছে। অ, যিডালহে ৰ'দ দিছে অ
ৰাম- ৰাম সঁচা একে ওলাই যাবই নোৱাৰি অ' ইমান ঘম ঘমকে ধৰে মুখত।
মাথাটো বেয়া হৈ গ'ল মই একন আহো তেই মই ঘৰলে কেনেকে যাম আকৌ চিন্তা কৰিছো পাই।
তাকেহে অ'। সেই কুকুৰাকেইটা ইমান চিঞৰি থাকে কথা পাতিবৰ সময়তে চিঞৰি থাকে সিহতি।
আমাৰ ঘৰতো দুটামান আছে আমাৰ ঘৰ নহয় লোকৰ ঘৰে একেবাৰে টেটু ফলা চিঅৰ দি থাকিবহি। ভাত খালি নাই।
ভাত খালো হেৰি কিবা ভেন্দি। এ বইল কৰিলো তাৰপা ডিম বইল কৰিলো মাহতলে সেই মাছ আছে বাৰু। মাই খোৱাই নাই মা আকৌ মাতি দিবগৈ দিব ই কঠীয়া তুলি আছে মানে।
এই আমাৰ দিব এই কেইদিনতে দিব কেতিয়া
বৰষুণ দিলে হ'ল আৰু পাই। কালি ইমান বিজুলী মাৰি আছে মই বৰষুণ দিব চাগে।
অ', দিলেতো ৰাতিপুৱা সময়ত।
বৰষুণ দিছিলে নেকি।
অ', ৰাতিপুৱা দিছেতো।
হে মই গমেই নাপাওঁ দেখোন।
অ', দিছে।
কালি মোৰ ৰাতি শোৱালে অকমান দেৰি হৈ গ'ল বাৰটা চাৰে বাৰটা বাজি গ'ল। পোৱালে দেৰি হ'ল মানে মোবাইল চাই আছিলো তাৰ পাছত টোপনি কেতিয়া গলো গমে নাপাও, আকৌ সাৰ পাই পিনি ফোন কৰিলো ইয়াক ফোন কৰা পাছত তাৰপিছত আৰু যিহে আল বাল গাব লাগিলে আও ই।
উম।
কোনবা আলহী আছে বোলে ঘৰত মই কথা পাতিব নোৱাৰো সেই বাহানা মানে খঙেই উঠি আহিলে মোৰ।
তাকে হেৰি কি কয় এটো। মাটি ৰোৱা আমি ৰোৱা কেইদিনত বৰষুণ দি থাকিলে হয় আও। বৰষুণ দি থাকিলে ৰুই ভাল লাগে ন, ইমান- ইমান ডাঙৰকে নহয় আৰু অক
মই যিমান ডাঙৰকে দিলেওঁ মই পাৰিম বৰষুণ দিব দিলে ৰুবলে।
অ', কিন্তু পিঠিত বৰ হেৰিকে পৰে আকৌ।
মই সীমা তেনেকে পৰিলেও মোৰ একো নাই কিন্তু ৰ'দত মই নোৱাৰো থাকিব।
উম, তাকে অলপ ঘুমঘুমীয়া কৰি থাকিলে হ'ল এইকেইদিনৰ নিচিনাকে। সেইখিনি কিন্তু বৰ ধুনীয়াই বতৰ দিছিলে দেই।
তাকে বৰষুণ দিলেও আকৌ এতিয়া হে নেয়া নেপেৰা বৰষুণ দিয়ে ন।
উম, এই বতৰটো মানে কিবা নিচিনা দিয়ে বৰষুণ দিলে দিয়ে থাকিব ৰ'দ দিলে দিয়ে থাকিব একদম।
ৰখা নামেই নলয়।
উম, ভাতকিটা খাই চিধা গুচি আহিলো পেটটো একদম পুৰা কিবা হৈ যায়।
উম।
মানুহে ৰুই আছে দেই এইটো ৰ'দতো মানুহে ৰুব পাৰিছে বাপৰে।
এ ৰুৱে-ৰুৱে ৰোৱা মানুহে ৰুব পাৰে দেই।
উম, তাকে।
উম।
মেম্বাৰ হতেও আছে সি ই আছে খতে মই চিনি পোৱা নাই ফাৰ্ষ্ট এতিয়ালে চিনি পাইছো মই।
অ'। সিহঁতৰ সি সিহঁতৰ কিন্তু পুৰা কঠীয়া তুলি আছে দেই মই ফিল্ডলৈ যাওঁতে মানে পুৰা দেখো একদম কঠীয়া তুলি আছে পুৰা।
উম'পুৰা ৰুইছে ওপৰলৈ মূৰ কৰিবলৈ সময় নাই। একদম পুৰা ৰুই ধেই গৈছে।
আৰু কিবা চাহ তাহ আছেনে এইখিনিত।
আছে সিফালৰে নাই এনেকে মাথাউৰিটোত ধুনীয়া চাঁ পৰি আছে। সেইকনৰ পাই একনত পঢ়ি পঢ়ি আহিব লাগিব পঢ়িবলে।
অ', আমাৰ সিহঁতৰ ঘৰৰ ইহঁতৰ ঘৰৰ ৰুই হ'ব। ৰুব হ'ল নেকি?
অ',
উম'বা হঁতৰ আকৌ আগতীয়াকে ৰুলে এইবা
উম', আমাৰ এদৰাওঁ ৰোৱায়েই নাই।
উম'। আমাৰও এনে গুছ, তাকে আমাৰও এতিয়া গুছ ুলত হৈছেে এই কি ক ৰোৱা হয়োৱাই নে
অ আমাক গুচো লোৱানে
অ
হব আৰামৰ দিবলৈ
উম উম
ধেৰ দেউৰী মানুহবিলাকে পাৰে দেই ৰোগত থাকিব
উম আৰু সিহঁতে মানে বহুত কষ্ট কৰিব পাৰে দেই
উম আৰু ৰাতিপুৱাই আহে নহয়
অ বহুত ৰাতিপুৱা আহে সিহঁতৰ ধান ভালো হয়
ভাল হয় ভাল হয়
উম সিহঁতি তেনেকৈ হেৰি নোৰুৱে আমাৰ নিচিনাটো বা একদম ভাল বহুত বায় নেকি
তলতে ধান হয়
তললৈ ধান হয়ে বাৰু
আমাৰ এইবাৰ ধান কাটোতে কেনেকুৱা হৈ গৈছিলে ইফালে ধান কটালিখা নালাগিলে আকৌ ইমান
অ উম ধীৰ মানুহ আছিলে ন তেতিয়া এতিয়া ভাল লাগিছিলে খালি মই কাটিব নোৱাৰিলো ইমান দেই হ'লেও ভাল লাগিছিলে
ন ইমানকে নপৰিলে এই ভাগত চাওঁ আকোৱে গোটেই খোপাই মানে এটা এটা হেৰি হেইহে আৰু যদি ৰুবলৈও তেনেকে মানুহ গুচি হে নহয় এ মানে দুই তিনি বিঘা মানুহ দি দুই তিন বিঘা আধা ঘণ্টাত হৈ যাব কাৰণ আমি তিনিজনী মানুহে তিন বিঘা ৰুইছো নহয়
অ
তাত য'ত তত ৰুইহে নিব লাগে দলনি মাটি
উম ইমান ঘনকে নিদিয়ে না খেৰেনকে দিয়ে চব
সকেডাল ত
অহ খেৰেঙকে দিলেহে ধান হয় তাত
তাকে ৰ'দলে দেখি মো ভয়ে লাগিছে
উম
পানীও সিহঁত নাই পানীকে মই লৈ আহিবগে পা- পাৰিলো হয় পানীও নাই নিলো নহয়
অ
খাও খাওঁ লাগিছে
উম পানী লৈ যিব লাগিছিলে
অ পানী আছে বুলিহে ভাবিলো নানিলো পানী
উম
অ টোপনিহে ধৰিছে পাই
সাদে শুই লোৱা একঘুমুটি।
তাকে ভাবিছো আকৌ, ইও এইবোৰ কও কি কি পোকবোৰ আহিছে।
মই চিনি পোৱা নাই নহয় মই সুধি, সুধি আহিছো মানুহ বিলাকে কৈছে উ অ চেছ বোলে এই নিজৰ বাট একো চিনি নোপোৱা হৈ থাকিলে।
হাহিঁচেনে মানুহে।
হাঁহিছে মোক চবে।
এইকেদিন যে মো ফিলডলৈ যোৱাই নাই।
অ'।
এই ছোৱালীজনী মানে ঢুকোৱা পা বেয়াও বেয়াও লাগি আছে মানে বেয়া লাগিছে ম সে অলপ ভয়ো লাগিছে সেইফালেদি অকলে যাবলৈ অকলে অহা যোৱা কৰিবলে। যাবলৈ একো নাই আহিবলৈহে বেয়া আহ দিন দুপৰতে আহিবলৈ ভাল।
অ', এতিয়া মই ইয়াত এফালেদি আহোনতেনে এইখনতে নদী পাৰতে হেৰি কৰি আছে পিন্দ নে কি দিছে। ভয়ে লাগি গ'ল ন দেখি ঘপকে মই সেই সকল মানুহলৈ চোৱা নাই আও টুফান আহিছো চাই থৈ পিনি
উ
নহা হ'ল ন', এতিয়া ধৰিলো নুশুনে।
হ'।
চাহ খাবলৈ নহাও হ'ল মান চিঞৰিলেও নুশুনে বোলো।
উম।
উ আকৌ এটাৰ পৰা এটাই পাৰটিলাখন লৈছেহে।
উম ওপই দিলে লগাইছে নে তোমালোকৰ
উম আৰুতিলোই মানে, এয়া আমাৰ নহয় নেকি বেম্বাৰ নিহঁতহে তাকে আহি আহিবলৈ হা
সিযুক ওলাইছে নেকি?
ই পানীয়ে নাই ইয়াত, শুকান হৈ আহিছে। পানী নাই শুকান একদম পুৰা। আমাৰ সেইফালৰ পানী সেইফালৰ সয়াতো পানী থাকিলেও ইয়াত পানী নাই।
উ, উ, আমাৰ ফালে পানী অলপ অলপ আছে বাৰু।
উম আমাৰ ইয়াত এইদখৰত পানী চানী নাই খুব শুকাণ হৈ আছে পুৰা।
উ তোমালোকৰ ইয়াত পিছতীয়াকে ৰুব চাগে ন' সিবাৰ নিচিনা।
পিছতিয়াকে মানে এতিয়া ইয়াত ৰুবই ইয়াত পানীয়ে নাই নহয় বৰষুণ‌ দিলেহে পানী হ'ব এতিয়া আকৌ, ইফাল দ'ফাললে অকমান আছে কিন্তু উপৰলৈ বামলে নাই।
অ', অ'।
তাকে তেনেকে ৰুবলে ভাল হ'ব বাৰু জোক চোক নোলাব আৰু।
উম উম, ইবাৰ ওলাইছিলে চাগে ন'।
নাই ওলোৱা নাই ওলোৱা, হেৰি এডাল দুডাল ক'ৰবাত ওলাইছে তেনেকে।
উম উ। আজি কালি জোক আগতে ইমান জোক ওলাই জোকৰ ভয়তে আমি মাতিৰুবলে নাযাওঁ।
মেমবাৰণী ক'লৈ গ'লগে আকৌ। চাহ খাবলৈ মাতিবলৈ এতিয়া চিঞৰিবলৈ ন ই আঁতৰ আতৰ ৰখি আছে নহয় চব।
চাহ খাবলৈ কোন কোন আহে এনে চিঞৰি দিয়া নহ'লে।
তাকেহে ক'লে গলগে আকৌ।
তুমি মাতিব নোযোৱা নেকি?
আই অ', মই ৰ'দতে মন ৰ'দত ৰুব নোৱাৰো দেই।
উম।
মই চাৱত থকা মানুহ হে, সৈফালে ৰুই আছে ই আকৌ।
উম উম। উম। মাটি এইবা হেৰি তুমি কঁঠিয়া তুলিব সুধিলা নাই কঠীয়া তুলিব লাগেন নালাগে?
সিহঁতৰ জানো খেলি মেলি হৈ আছে অকমান।
অ', সেইটো কথা নি।
হ'ব ঠিক আছে আকৌ কথা পাতিম নহ'লে দেই মই চাহ দি লওঁ মানুহ আহিছে।
অ', অ', হ'ব।